হেল্ল' কি কৰিছা?
এ বহি আছো, তুমি কি কৰি আছা?
এ মই অলপ ওলাই আছিলো ঘৰৰ পৰা।
উম ৰাতি পোৱা অলপমান বৰষুণ দিলে এতিয়া আকৌ ঠিকছে মানে
এ অ, এই মোৰ তাত মোৰ তাতো লাগি আছে চলি দি কিমান হৈ যাব ইমান গৰম
উম। ইমান গৰম দিছে মানে কি ক'বা এইকেইদিন মানে তেনেকুৱাই কৈছে সেইদিনাখনো ৰাতি অকনমান বৰষুণ দিলে আকৌ ৰাতি পুৱা এনেকোৱা ৰদ দিছে নহয় ঘৰৰ পৰা ওলাব নোৱাৰা হৈ গৈছো।
অ' এই এসপ্তাহ ধৰি ইমান বৰো মানে ইমান ৰ'দ দি আছে মানে গৰমত থাকিবই নোৱাৰো আৰু কাৰেণ্টটো গুচি গ'লে তো ৰুমত থাকিবই নোৱাৰো।
উম একে মানে হেৰি হৈ যায়, মানে একে প্ৰেচাৰ কুকাৰটোৰ নিচিনা হৈ যায় গোটেই
হ হয় সেইটোৱে। আৰু ফেনৰ বতাও নালাগে গহ হাৱাটো যে গৰম গৰম লাগে ফেনৰ।
অ'মানে টিঙৰ হাৱাটো তলত আনি দিলে তোমাৰ ক'ত হাৱা লাগিব কোৱা।
অ' সেইটোৱে।
চবৰ কাৰণে আৰু মানে অলপ বৰষুণতটো লাগিছিলে।
অ, এতিয়া বৰষুণতো লাগিছিলে আৰু তোমাৰ এতিয়া যে বানপানী হোৱাৰ সময়ত। কিন্তু বৰষুণ নোহোৱাৰ কাৰণে বানপানী অহা নাই।
সেইটোয়ে এতিয়া খেতি কৰা সময়ত আমাৰ এইফালে মানে হেৰি ধানো সিঁচিব পৰা নাই মানে কঠিয়াত ণে এনেকা বৰষুণ দি থাকিলে ক'ত হেৰি হব কোৱাচোন বৰষুণ হ'ব। কি খেতি কৰিব পাৰিব মানুহে।
সেইটোৱেতো এতিয়া এইটো সময়ত এনেতো এইটো সময়ত বৰষুণ হয়।
উম আগতে এইটো সময়ত বৰষুণ হৈ মানুহে ধান বেছি কঠীয়াও উঠাব হৈ যায়।
অ' আৰু আমাৰ পানে আমাৰ পিনে যে এইটো সময়ত মানে বৰষুণে যে একদম পানী লৈ আহে।
উম এতিয়া আমাৰ এইফালে কি কৰিছে জানা খেতি কেনেক কৰিব পোৱা নাই এতিয়া কৃত্ৰিম ভাৱে কৰিছে আৰু মানে হেৰি পাম দি পানী সিঁচি পেলাই ধান সিঁচিছে আৰু উপায় নাপায় উম এইফালে বৰষুণ হোৱাই নাই। যোনটো বৰষুণ দিয়ে এবাৰ বৰষুণ দিলে পানী অকনমান হ'ব তাৰ পিছত আকৌ ৰ'দ দিব পানীতো
নোকো অ অ গম পাইছো এতিয়াতো মটৰৰ পৰা বহুত পানী লাগিব তে
অ' উপায় নাই অ', কৰিবই লাগিব।
অ কৰিবই লাগিব এটো। আমাৰ ফালে, আমাৰ ফালে এই বৰোদান লগাইছিলে এতিয়া চপাই হৈ গলেষ হৈ গ'ল উঠোৱা এতিয়া আৰু খেতি নকৰে। উ, আমাৰ ফালে মানে অ আমাৰ ফালে হৈ গ'ল মানে এইটো সময়ত মানে বানপানী আহে যে সেইটো কাৰ সেইকাৰণে এইটো সময়ত মানে নকৰে।
অ আমাৰ এইফালে বানপানী এতিয়া নাহে আমাৰ এইফালে এতিয়া কঠিয়ীয়া চুটিয়াবহে কিন্তু কঠীয়া ধোকাওতেও পানী হোৱা নাই।
অ 'এই তোমালোকৰ ফালে নাযায় পানী। তোমালোক মানে সেইটো চাইডত যে আমি মানে এইটো নদীৰ পানীত যে
অ' তোমালোক নদী ওচৰত।
অ' অ' সেইকাৰণেতো পানী মানে আহি যায় এইটো সময়তে পানী আহে।
উম, তাকেই আৰু আমাৰ এইফালে এই এগ্ৰিকালচাৰ আকৌ কামটো আহিব বুলি কোৱা শুনিছিলো। কি হয় বা
এগ্ৰিকালচাৰৰ এগ্ৰিকালচাৰৰ কামটো অ আহিলে মোকো জনাবা। যদি কৰিব পাৰো।
অ প নিচ্ছয় জানাম কিয় নজনাম কোৱা।
অ, সেইটো আমাৰ ফালে হ'ব নেকি এইটো কাম।
তোমালোকৰ ফালে মানে এইটো হেৰি চাপ দি হিচাপে থাকেতো তোমালোকৰ ডিভিজন টো মানে প যদি গম পাও মই হ'ব বুলি তেতিয়াহ'লে তোমাক মই আগতে জনাই থম। নে কি কোৱাহে? এনেই পিছে এন জি অ' কনটো কেনেকুৱা চলি আছে।
এন জি অ' কামটো এইটো এতিয়ালৈকে আৰম্ভই হোৱা নাই।
ইমান দিন লাগিছে নে আৰম্ভ হবলৈ।
মাজে মাজে মিটিং হয় মিটিঙত সিদিনা মাতিছিলে। গৈছিলে এইটো আৰম্ভই হোৱা নাই যে।
গৈছা নে নাই তুমি মিটিং শুনিবলৈ কিবা কি হৈছিলে। মিটিঙত কব পাৰিবা নেকি অলপ। মানে মৌ ময়ো নোযোৱা হলো যে মই এই মানে
মিটিঙত মানে বুজাই দিছে। তোমাৰ এই মানে বৃদ্ধ পেঞ্চন বৃদ্ধ পেঞ্চন কেনেক খোলিব লাগে কি কয় আৰু কিবাকিবি ৰেজিষ্ট্ৰেচন কেনেকে কৰে কেনেকে বনাই তেনেকে মানে শিকাই দিছে কেনেকে বনাই। এইবোৰ বনাব পাৰি সটো মানে মোৰ মোবাইলত মানে এটা আইডি ক্ৰিয়েট কৰি দিব
সেইটো কৰাৰ পিছত মই মানে সেই আইডি ক্ৰিয়েট কৰি দিব অ তাৰ পিছত মই মানে তেনেক তেনেকুৱা ধৰণৰ কামবোৰ কৰিব পাৰি।
এইটো তোমাৰ আইডি কেড কৰি দিব দিলে নে দিবহে।
দিয়া নাই দিবু মানে তাৰ বিষয়ে কিবা কিবি কৈছিলে আৰু
উম ইমান সেই দেখা নাই মানে মই এইটো কাৰণত মই সেইকাৰণে গুচি ওলাই আহিলো এইটোৰপা
আহ অ
মানে তেওঁলোকৰ কেইজন ল'ৰা গৈছিলে মানুহৱ এজন গৈছিলে নেকি অকলেই গৈছিলে।
এ অকলে গৈছিলে অকলে না অকলে মানে কি সি সি অকলে আহিছিল। ছিলে কিন্তু বেলেগ আৰু অফিচৰ বেলেগ মানুহ আহিছিলে।
অ' তেওঁ চাগে ওপৰৰ মানে যোনটো ডিষ্ট্ৰিক কৰ্ডিনেটাৰ বুলি কয়' তেওঁ গৈছে চাগে। ডিষ্ট্ৰিক্ট কৰিটা গৈছে অ'
অ' মই চিনি নাপাওঁ ইমান কিন্তু অ' ওপৰৰ মানুহ আহিছিলে। আৰু মিটিংখন দিছিলে মিটিংখন দিছিলে এখন স্কুলত মিটিংখন দিছিলে এখন স্কুলত।
আহ কিবা পাইছে নেকি? এনেই।
অ' খুৱাইছে।
অ' সেইটো বাৰু বাদেই হেৰি থাকে এইটো খোৱাইে বাৰু
অ' এই মিঠাই মিঠাই খোৱাইছিলে। আৰু জুজ খোৱাইছিলে।
আহ আৰু এগ্ৰিকালাৰ ট্ৰেইং হৈ আছিল সেইটো এই ক মিটাৰ লগ কামটো পৰা মানে সময় মিলাব পৰা নাই যে সেইটো যাব নোৱাৰিলো আৰু মানে জন কৰি থলোও কিন্তু যাব মিলাবই নোৱাৰিলো
অ ম মিটাৰ লগোৱা কামটো তুমি কেইদিন কৰিছিলা
মানে এতিয়াও বৰ্তমান কৰি আছো আজি গৰমটো চাই মানে নগ'লো মানে বহুত দিন হ'ল টো মানে এমাহ মানৰ ওপৰ হৈছে লগোৱা
অ আৰু পইচাটো কি মাহে মাহে দিয়ে নেকি এনে কতহে কতাহে
নাই নাই পোন্ধৰ দিনৰ মূৰত দিয়ে মানে পইচাটো
হেলল তুমিতো পইচা পাইছা চাগে
এইবাৰ পইচা পন নামৰ ঠিকেই নাই ৰবা পাইছো পাইছো পইচা এতিটা গাড়ী এখন ল'ব লাগে মোৰ গাড়ীখন মানে অলপ বেয়া হ'লো এই এখন বেচছিলো যে
বেচি দিল নেকি
উম মানে তুমি লগৰ পৰা অৱস্থাত থকা নাই সনে মানে গেহছতুচিবলগ হ নহলে তোমাকে বেছি পা যেন তোমাকতো আগতে বেছি বেয়া হৈ গৈছেণে মে ডাইক্হেচত বেছি দিছো আৰু মানে
অ সেইটো কাৰণ তো মই ভাবিছো মোক কৈ দিৈছিলে ই মোক নকৰি কিনে বেলেগত বিক্ৰী কৰি দিছে
মানে এইখনে বনাই কিনিবা আৰু চ ভালো কৰিব লাগিব মানে এইখন ন হাজাৰ মান যাব আকৌ বনালে মই কাৰণে ভাবিলো নাই সোতৰ হাজাৰ দি মানে মই সোতৰ হাজাৰ দি আছিলে
অ
প্ৰথমে এটা পাইছিলো মানে মোৰ মমাই হয় কৈছিলে দহ হাজাৰ দং এখনিয় মই পৈছো ইমান ম লাগে থকা নাই আৰু ত মইো হ' দি দিবা ল যা নো যিহু় ইঞ্জিনটো চই হৈ গ'ল
আহ আৰু আহ শুনি আছো আহ
অ মানে ইঞ্িন টো চুইচ হৈ গল যে সেইকাৰণে মই কলো ঠিক আছে লৈ যা তাৰপিছত মাই মোক বনাই পিছনা পইছো এতিয়া কথা আছিল তাৰপিতউাই কলে নাই তই গাড়ী এখন আৰুখনত স্কটি এখন ল'বিে যিহেতু কিলোমতে
উম
সেইকাৰণেই এখন গাড় মই িক কৰি চাই থাকো আৰু দেেইখন মোকোচ যোৱা মোৰ কি আপতি আছে তুমি চলাই থাকিবা কি মইচাতি নালাগ িক কৰিলেো চাই থাক মই একো আপত্ত নাই
আহ
নোই কলো তাৰপিছতাই ত পাছতাই ধুন আকৌেৰিলৈ নিলে গেজলৈ নিলে মানে যোনটো গছ নিে আমাক চ লাগি আছিলে অলপ
হয়
অ তাৰিছত আগৰ স্কুটিখনো তাতেই হৈছিলে মানে দেতাই তাৰপিছত তাৰ পিছত এনে দেখাই মেলাই দেখালে তাৰপিছত দেখা দে সি মানে কলে এইখন ঠিক কৰোতে ন হাজাৰ মান লাগিব
উম
যদি ঠিক কৰে ন হাজাৰ দিয়ক মইখন পৰা গাড়ীখন মানে আৌ আগৰ নিিনা কৰি দি তাৰিছ ন হাজাৰো বহুত
অ নজাৰ অ এইটো পুৰণা গাড়ী নহজাৰ দি ঠিক কৰি কি লাভ
তাৰপিছত তেওঁ কলে এইখন গাড়ী বেছিলে কিমান তেতিয়া মানে এই চাই মেলি ক'লে এখন বি হাজাৰ দিম বুলি তেতিয়া ক'লে হা
আহ
তাৰপিছত মানে গাইখন মানেতুনে হৈ আছিলে যিহেতু মানে গাইখনৰ মান কিমান বয়স হৈছে সি নিজেও গম নাপায় মে া ভালকৈ
আহ অ
সেইকাৰণে সি বিছ হজাৰ দিম বুলি কলে
তাৰপিছত
তাৰপিছত মই তাৰ পিছত তি মমান পিছ মই আৰ চিখন দিলোগৈ তাৰপাছত আৰ চিখন দেখিলে আৰু এই আৰু ছমাহে আছে মানে আিখত দে পোধৰ বছৰ হ'বলৈ
আহ উম।
সেইখনো সেই ৰিণউ কৰিব লাগিব এতিয়া যিহেতু সেই গাড়ীত কিনিব মানে কি, তাৰপিছত দামতটো দামটো তিনি হাজাৰৰটা কমাই থছে গৈছেল চওক এইখন এতিয়া মই ইঞ্চুৰেঞ্চো কৰিব লাগিব, ফাইন এটাও আছে সেইটোও মাৰিব লাগিব।
উম।
মানে সি নিজৰ নিজৰ ইউজৰ কাৰণ লৈছে গাড়ীখন, সেইকৰণে মানে সি ইমান দাম দি কিনছে আৰু গাড়ীখন ভালো আ পাইছেটো।
অ অ গম পাইছো সি মানে নিজেই চলাব।
অ সি নিজে চলাবৰ কাৰণে মানে ইমান দি কিনি লৈছে আৰু সি।
অ অ বুজিছো অ, আৰু এতিয়া তুমি কি চলাই আছা?
এতিয়া মোৰ গাড়ী নাই, মই এই মানে পইচাটো মানে তাৰ ডাঙৰ গাড়ীখনৰ কিবা ইএমআই ন চলি আছিলে যে।
অহ।
যোৱা মাহত নিদিলে মানে মই যোৱা মাহতে লোৱা কথা আছিলে মানে ৱা আঠাইছ তাৰিখে।
আহ।
সেই পইচাটো দিলে কাৰণে মানে মই ল'ব নোৱাৰিলো, এতিয়া হেৰি কি আছিলে মই এতিয়া আকৌ বিশ তাৰিখলৈকে সি কৈছ মই পোন্ধৰ তাৰিখৰ বিশ পইচাটো দি দিম তাৰপিছত মোৰ বিশ তাৰিখলৈ কিবা এটা পইচা পোৱা এটা কথা আছে সেইটো মিলাই মায়ও কেইটামান দি বুলি গৈছে, সেইটো মই মানে মই গাড়ী এখন স্কুটিখন লৈ আহিম বুলি আছো ইমাহতে।
অ স্কুটি ল'বা, কি স্কুটি লবা সেইটো ভাবিছা নেকি?
অ স্কুটি মানে এতিয়া মোক মাইলেজ যিহেতু মই কামৰ কাৰণে খন গড়ী ইউছ কৰি থাকো অ মোক মাইলেচ দিয়া গড়ী দিলে বেছি হয় সেইকাৰণে কিবাখননেকে লওঁ নেকি।
অ একটাই ভাল আছে আহ।
উ আৰু কলেজো যাব লাগিব আগষ্টৰ পৰা।
অ কালেজ যাব আ
উম এইবাৰ যাব লাগিব যোৱাৰ পৰা মানে যি খেলি মেলি হ'ল।
অ এইবাৰ কি তুমি নতুনকে এডমিশন লৈছা নেকি নে আগ আগৰ পৰাই কণ্টিনিউ কৰিবা।
নাই নাই আগৰ পৰা কণ্টিনিউ কৰিলে মোৰ বহুত পইচা খৰচ হ'ব বুজিছা। সেই গোটেইখিনি সেই গোটেইখিনি পইচা মই যদি আকৌ মই মানে ফাচচেমৰ কৰিলে মোক গোটেই চিক্স চমৰলৈকে ওলাই যাব।
অ আৰু এতিয়াতো শেষেই এতিয়া আগৰ পৰা পৰিলাভ নাই, এতিয়াতো গোটেইখিনি ছেম শেষেই। নতুনকে লোৱাই ভাল হ'ব।
সেইটয়ে এতিয়া যদি মই আকৌ পৰীক্ষা দিব যাওঁ, এনে কথাটো হয় নয় তুমি ক'বা। পৰীক্ষা যদি দিওঁ মই আকৌ ফাচ ছেমৰ পৰীক্ষা দিম নে, ছেকেন ছেমৰ পৰীক্ষা দিম, নে
অ তুমি চাৰিটা ছেম একেলগে কেনেকে কণ্ট্ৰলেই কৰিব নোৱাৰিবা।
সেইটোয়ে এতিয়া মই মোৰ টাইমতটো বাচি যাব হয়। কিন্তু মোৰ পইচা বহুত যাব যে।
অ পইচা পইচাও বহুত যাব আৰু পঢ়িবও লাগিব বহুত।
আৰু গ একো একো গেৰেণ্টিও দিব নোৱাৰো যে মই যে এইটো যে দি ডিগ্ৰী চাৰ্টিফিকেটখন পাম।
অ অ সেইটয়ে।
সেইকাৰণে মানে মই ভাবিলোঁ আকৌ প্ৰথম পৰাই লৈ ল যিহেতু প্ৰথম পৰা ললে মোৰ বেছিকৈ লাভ হব।
অ প্ৰথমৰ পৰা ল'লেই ভাল হ'ব, তেতিয়া তুমি আৰাম চে কৰিব পাৰিবা কোনো টেনশ্যন নাথাকিব।
সেইটো সেইটোৱে পিছে কম্পিউটাৰ ক্লাছ গৈ আছা ন তুমি?
অ কম্পিউটাৰ ক্লাছ গৈ আছো। কিন্তু এই অহা সপ্তাহত মানে যাব পৰা নাই, মানে যোৱা সপ্তাহত যাব পৰা নাই। মানে কিবা কাম আছিলে যে ইণ্টাৰশিপৰ, আজি পিছে আজি গৈছিলো।
হয়। এনে মেমহঁতক কৈ থবা নহলে মানে সহতে এটা উ মাচ লৈ লয় হেৰি কলে ক্লাছ নাহিলে বহুত দিন অ লয় লয়। মানে কৰি থলে মানে মানে কৰি থলে ভাল মানে তোমাৰ তাত যেতিয়া এটা ঠিক ৰিজন আছে এইটো কাৰণে মই ক ক্লাছটো ক্ষতি কৰিছো। তেতিয়ালৈ টকা ফাইন নলয় যদি তোমাৰ একো ৰিজন নোহোৱাকৈ তুমি যদি ক্লাছটো ক্ষতি কৰি থাকা তেতিয়া তোমাৰ পৰা ফাইনটো ল'বই।
অ' অ'।
সেইকাৰণে কৈছো তুমি একবাৰ জনাই থবা মোৰ পৰা নিজেই ফাইন হৈছে মানে সেইকাৰণে কৈছো।
অ' মই মানে ইমান ক্ষতি কৰা নাই তিনিদিন এবচেণ্ট হৈছিলে লাগাতাৰ। এতিয়া গৈ আছো এতিয়া যদি এবচেণ্ট হয় আৰু তেতিয়াহলে মই মতে জনাই দিম এতিয়া বাৰু এবচেণ্ট হব নালাগে মোৰ মতে।
অ'। কি কৰিছে বাবুটোয়ে আকৌ এক বছৰ মানে মোৰ বেছি লাগে কাৰণ মই মাজতে আঠ মাহ মান নগলো যে ক্লাছ। তাৰপাছত মানে বাকী কেইদিন মই দিন ৰাত বুলি নহয় মানে দুটা ক্লাছ কৰি পেলাই মানে মিলাই মেলি এ এক বছৰ পাঁচ মাহতে কমপ্লিট কৰিলো আৰু।
আৰু যদি কোনোবাই এবচেন্ট নকৰে কণ্টিনিউ যায় তেতিয়াহ'লে তাৰ এক বছৰত কমপ্লিট হৈ যাব।
তা একবছৰ নহয় আঠ মাহ ন মাহতে কমপ্লিট হৈ যাব।
হয় নেকি অ' আৰু কেতিয়া আৰু এনে কৰিব পাৰি যে এদিন গৈ কেনে ডাবুল ক্লাছ।
এইটো তুমি মেমৰ লগত কথা পাতি ল'বা বুজিছা মোৰ মানে ইমান কৰা নাইতো তেনেকে।
উম।
ৰেগুলাৰ কৰি পেলাই ক্লাছটো যেনে তেনে কমপ্লিট কৰিছিলোঁ।
আহ।
সেইটো কাৰণে তুমি হেৰি কৰিবা তুমি এইবাৰ কি মানে কোনটো টপিক পালাগৈ?
এই এতিয়া আমাৰ হেৰি চলি আছে প্ৰেজেনটেচন।
প্ৰেজেণ্টেছন ন।
অ' এই এক্সেলৰ এক্সেলৰ পিছত অ' তেজপুৰৰ আহ অগ্নিগড়।
তেজপুৰত যে অগ্নিগড়ৰ ওপৰত লিখিব দিয়া ন এতিয়া তাৰপিছত তেতিয়া তোমাৰ কি ফটো চপ আছে তাৰপিছত হেৰি আহিব তেলী আহিব।
প্ৰেজেণ্টেছন টেলিটো লাষ্টত হয় ন?
অ' এইটো মানে ফাৰ্ষ্ট চেম কমপ্লিট হোৱাৰ আগতে তেলীটো শিকায় আৰু সেইটো তোমাৰ চাৰি মাহ পাঁচ মাহ মান লাগিব আৰু। চাৰি মাহ পাঁচ মাহ নহয় তেলীটো বহুত দিন লাগে বুজিছা। অ' তাৰপিছত তুমি যোনবিলাক তাৰপিছত বা জাবা চি প্লাছ প্লাছ বেছি দিন নালাগে খুব বেছি তিনিমাহ চাৰি মাহ লাগিব।
অ' আৰু এতিয়াতো মই প্ৰেজেন্টেচন কৰি আছো প্ৰেজেণ্টেছন কৰাৰ পিছত কি আহিব?
প্ৰেজেণ্টেছন কৰাৰ পিছত